হেল্ল' ক'ত? তে এতিয়া মোৰ টপিকটো ওলাম আৰ দৈনন্দিন জীৱন। হয়, দৈনন্দিন জীৱনত আমি কি কৰোঁ? কেনেকৈ কৰোঁ আৰু চবৰে মানে জীৱনত থাকে না চবৰে কিছুমানৰ চেমে থাকে গোটেই দিন মানে সদায় কিছুমানে গোটেই চেম চলে। আৰু কিছুমান বেলেগ বেলেগ কাম চাম থাকে হৈ থাকে। ত তাই বতাই কথা পাতিলোঁ। আমাৰ গোটেই দিনত আমি কি কৰোঁ, ডেইলী শ্বেডিউল তুমি কোৱাচোন তোমাৰ ডেইলি চেডিউলটো কেনেকুৱা যায়?
মোৰ ডেইলি চেডিউল এনে সপ্তাহে ছয় দিন মানে দেওবাৰ বাদে
হয়।
ৰাতিপুৱা সোনকালে উঠা হয়। মিনিমাম পাঁচটা, চাৰে পাঁচটা।
ক'লে
সোনকালে উঠি কেনে অলপ, এ, মৰ্ণিং ৱাকত যোৱা হয়। তাৰপিছত, মে আমাৰ লগৰ কেইটা যদি ৰাতিপুৱা ক্ৰিকেট-সৃকেট খেলি থাকে ফোন যদি কৰে, আমি, আমি যাই ক্ৰিকেট খেলোঁ অলপ টাইম।
ওৱা, ৰাতিপুৱা উঠি তুমি ক্ৰিকেট ভালে দেখোন। উম, গাটো ভাল থাকে, সুস্থ হৈ যায়। কোনো ৱৰ্কআউটৰ ইমান দৰকাৰ নপৰে। খেলা- চেলা কৰিয়েই হৈ যায়।
অ', তাৰপিছত আহি কেনে ফ্ৰেছ টেচ হৈ, গা-পা ধুই কেনে খাওঁ খাদ্য খাই কেনে, পিছে কলেজ বা কাম থাকিলে যোৱা হয়। তাৰপিছত কলেজৰ পৰা আহি আকৌ অলপ ৰেষ্ট লৈ
কলেজ কেইটামানত কলেজ যোৱা তুমি আৰু কে-কেতিয়া কলেজৰ পৰা আহা?
আমি চাৰে আঠটাৰ পৰা চাৰে আঠটা বজাত যাও, আহোতে আহোতে তিনটা বাজে।
তিনিটা বাজি যাই।
আহ।
যো কলেজ অ কলেজতো তোমাৰ ঘৰ পৰা মানে ওচৰতে নে অলপ দূৰত আছে?
ওচৰতে বেছি-বেছি দূৰ নাই, ওচৰত দহ পোন্ধৰ মিনিট লাগে খোজ কাঢ়ি গ'লে।
অ খোজ কাঢ়ি পেলাই যোৱা কলেজ। ঠিক আছে তেতিয়া ভাল হয় ঘৰৰ ওচৰ হলে ভাল হয়।
আহ
আৰু তাৰ-তাৰপিছত কলেজৰ পৰা কেতিয়া উলা, তি-তিনিটা বজাত কলেজৰ পৰা আহা।
তিনটা বজাত আহো, আহি কেনে যায় ভাত খাই যাওঁ মাজে মাজে।
মাজত ভাত-চাত খাই যোৱা আৰু। সেইকাৰণ গোটেই দিনটো মানে ইমান টাইম লাগি যায় না কলেজত, তাৰ কাৰণে সুধিলো।
গোটেই গোটেই দিনটোয়ে লাগি যায় কলেজত গলে, আহ
কলেজৰ পৰা আহি কেনে কি কৰা?
কলেজৰ পৰা আহি কেনে ভাত খাওঁ, ভাত খাই কেনে অলপ যে উম মানে জিৰণি লওঁ।
অ
পিছে তাৰ পিছত লগ বন্ধু কেইটাই যদি ফোন কৰে অলপ মানে বাহিৰত যাওঁ সিহঁতৰ লগত অলপ সময় কটাও।
ঘুৰা-ফুৰা, খেলা-ধূলা
সেইটোয়ে, অলপ টাইম। তাৰ পিছত আকৌ সন্ধিয়া সন্ধিয়া সাতটা চাৰে সাতটা বজাৰ পৰা আকৌ পঢ়িব লাগে।
পঢ়া শুনা হয়।
পঢ়া শুনা হয় তাৰ পিছত এ ৰাতি এঘাৰটা চাৰে এঘাৰটা বজাত আকৌ টোপনিত যাওঁগৈ খাই কেনে।
খাই লৈ আৰু চাৰে এঘাৰটাত টোপনি।
অ অ অ ম দেওবাৰৰ দিনতটো আকৌ বন্ধ থাকে না, দেওবাৰৰ দেওবাৰৰ দিনাখন আকৌ অলপ দেৰিকে
অ দে দেওবাৰ লাগে মানে, সপ্তাহত এদিনকৈ লাগে, অলপ ভালকৈ টোপনি মাৰিম। অ' ঠিকে।
তোমাৰ তোমাৰ ৰুটিনটো কি? দেওবাৰৰ দিনা কি এনে কৈয়ে চলে, মানে অলপ বন্ধু-বন্ধুৰ লগত অল সময়টো অলপ বেছি হয়। তাৰ পিছত ঘৰৰ কাম থাকিলে ঘৰৰ কামটা হয়।
ঘৰৰ কাম বিলাক হৈ থাকে। ঠিকে, মোৰ শেডিউলটো মই ৰাতিপুৱা টোপনিৰ পৰা উঠো নটা চাৰটা বজাত উঠো টোপনিৰ পৰা।
উম।
ৰাতিপুৱা মানে কি থাকে, মোৰ ক্লাছ থাকে না ক্লাছ ক্লাছৰ কাৰণে। নটা চাউডটো টোপনিৰ পৰা উঠি, উঠি কিনে অলপ মানে বিচনা ৰুমটো ঠিক কৰি লওঁ, ঝাৰু-চাৰু মাৰি কিনে। ঠিক কৰি গা-পা ধুই, মুখ-চুখ ধুই অলপ ৰেষ্ট লৈ লওঁ। মানে এনে অলপ পৰ দহ পোন্ধৰ মিনিট বহি কিনে চাহ কেতিয়াবা চাহ পানী বা নাস্তা কিবা এটা ৰুমতে বনাই লওঁ। মানে মেগী-চেগী পাষ্টা বা কিবা। বোহা-চহা কিবা ৰুমতে বনাওঁ পৰঠা-চৰঠা ৰুটি-চুটি বনাই খাই বৈ লওঁ, আৰু কেতিয়াবা যদি মানে টাইম নাথাকে বা যদি মন-চন নকৰে বাহিৰত যাওঁ বাহিৰত যাই তাৰপা চাহ-তাহ, আৰু কিবা নাস্তা কিবা এটা কৰি লওঁ, কৰি কিনে আমি ক্লাছত যাওঁ ক্লাছত যাওঁ চাৰে-দহটাৰ পৰা ডেৰটা বজালৈ আমাৰ ক্লাছ চলে আমাৰ। আমাৰ ডিপাৰমেন্তৰ ক্লাছ চলে। অ'। ক্লাছখিনি চলে ডেৰটা বজালৈ ডেৰটা বজাকো ডিপাৰ্টেণ্টৰ পৰা ৰুমত আহি যাওঁ। ক হোষ্টেলৰ ওচৰতে ডিপাৰ্টেণ্টৰ পৰা একদম ওচৰতে হোষ্টেল আমাৰ। দুই মিনিট মান লাগে খোজকাঢ়ি যাওঁ। হোষ্টেলত থাকি কিনে পিছত যেতিয়া যদি টাইম থাকে, ভাত ভাত-পানী বনাই লওঁ অলপ। আমাৰ খোৱা লোৱাবোৰ চব নিজে বনাব লাগে। তাতে এতিয়া ঘৰতো মাহঁ মাহঁত আছে ঘৰত মাহঁতে বনাই। নিদিয়ে তাতে মই নাই না' তাতে খোৱা লোৱা চব নিজে বনাব লাগে আমি। নিজে বনাই মেলি বাচন চাচন চব কষ্ট হয় বাৰু। এতিয়া কৰিব লগিয়া একো নাই না কি নকৰিম আৰু কাৰণ যদি বাহিৰত যদি খাব যাওঁ মানে খৰচ বহুত হৈ যায় মানে।
এইটোৱে।
অ' এতিয়া বাহিৰত মানে এশ টকা দি মানে বাহিৰত যদি মানে এশ নহয় এশ বেছি লাগি যায় মানে ডেৰশ মানত মানে একজন মান খোৱা অলপ হৈ যায় ম একদ। ৰুমত য দিব ন ৰুম মানে ৰুমত সাজি থকা মানে দিনৰ গোটেইখিনি হৈ যায়।
সেইটোয় মানে তুমি যে মানে সামগ্ৰীকেইটা আগতে কিনি লোৱা
অঁ।
কিনি আনি বনাই খোৱা।
বনাই খাওঁ, এতিয়া আমি সপ্তাহত মানে সপ্তাহ নহয় দহ দিন মান দহ দিনত একবাৰ এনেকে যাওঁ মাহত একবাৰ যাওঁ ছ ম দহ দিন মানে একবাৰকে যাওঁ বা মাহত মানে দুবাৰ তিনিবাৰকে যাওঁ যাই কিনে পাঁচ ছয় কেজি চাউল দালি এক কেজি যিমান মানে তেল এক লিটাৰ তেল- চল চব মানে একেবাৰে কিনি লোৱা হয়।
অঁ।
আৰু আমি কিনি আনো আমি মানে আৰু মানে কিছুমান বস্তু অফাৰ মানে কি অনলাইন মানে অগণ বা জিঅ' মাৰ কেইটামানে অফাৰিকাউণ্ট লাগি যায় আমাৰ ডিকাউণ্টটো মানে তাতে বস্তলৈ পাই যা মানে এইটো সদায় মেগি মেগি চেগি কিনে মেগি কিনোতে আমি ডিছকাউণ্ট ল লগি থাকে না মেগিত আমি পোৰা একেবাৰে ত্ৰিশ পাকেট মান অৰ্ডাৰ মাৰি দিওঁ। একেবাৰে
অ'।
প্লেট মেগী অৰ্ডাৰ মাৰি দিওঁ। যত নেকি নৰ্মেলি তিনিশ টকা এনেকে পৰে বাহিৰত খালে। তাতে আমাৰ দুইশ ষাঠি মানত হৈ যায়। মানে অফাৰ-চফাৰ লগাই দিওঁ, ডিছকাউণ্ট লগাই দিওঁ। কমতে হৈ যায়, দুইশ ষাঠি, দুইশ পঞ্চাশ টকাত ত্ৰিছ হৈ যায় ধুনীয়াকে, অৰ্ডাৰ কৰিলে সেনেকে হৈ যায়, মানে কমতে আৰামত হৈ যায়। তাৰ ৰুমত মানে, তাৰ ৰুমত জে বনাওঁ আমি, আৰু তিনিজন লগৰ আমি তিনিজন আছোঁ, এজনে, মই ধৰি ল ভাত চাত বনাই দিলোঁ, বনাই চব্জি তবজি কা কাটি দিলো, এজনে চব্জি বনালে, পিছত তাৰ পিছত আৰু এজনে হেল্প কৰিলে, তিনিজনে মিলি যি যি অলপ কেইটা বাচন চাচন হয়, তিনিজনে ধুই চুই দিওঁ, মানে বেছি মানে কষ্ট নহয় মা তেতিয়াহলে।
অ'
মানে অকলে যদি বনোৱা যায়, তেতিয়াহে কষ্টটো হয় অলপ।
অকলে বনালে বহুত কষ্ট!
বহুত কষ্ট!
খোৱা, লোৱা, কাপোৰ ধোৱা
উম, হু, হু, আৰুতো বেলেগ কাম থাকেই আৰু
অ'
সে তাকে, দুপৰীয়া খোৱা লোৱা কৰি আকৌ ক্লাছ, ক্লাছ থাকে আমাৰ, ক্লাছত যাওঁ আঢ়াইটা বজাৰ পৰা, আঢ়াইটা বজাৰ পৰা চাৰে পাঁচটালৈ ক্লাছ চলে। ক্লাছ চ্লাছ সেই, সেইবিলাক ক্লাছ মানে বেলেগ ঠাইত চলে, বেলেগ যাব লাগে আমি। ক্লাছ চ্লাছ চলে, ক্লাছ বিলাক কৰোঁ, ক্লাছ কৰি লৈ সন্ধিয়া আহি যাওঁ হোষ্টেলত, সন্ধিয়া হোষ্টেলত আহিকেনে অলপ ৰেষ্ট চেষ্ট লৈ লওঁ। ৰেষ্ট লোৱাৰ পিছত মানে হেৰি হয় আকৌ। কি বুলি কয়, ৰিহাৰ্চেল থাকে মানে ড্ৰামা বা গানৰ, মানে ৰিহাৰ্চেল চব চলি থাকে আমাৰ, ত' ৰিহাৰ্চেল বিলাক কৰি কৰিবলৈ যাওঁ। ৰিহাৰ্চেল কৰোঁ সন চাৰে ছটামান বজাৰ পৰা, চেম
আহ।